হেল্লো হেল্লো' হেল্লো', হেল্লো'! হেল্লো'! হেল্লো'! আহিছে, আহিছে, আহিছে। হেল্লো'! অ', তোৰ হেৰি কথা এটা শুনচোন।
এই কাটি দে তোৰ হেৰি নহ'ব নহয় দে কাটি দে। হেল্লো'!
ক কথা এটা শুনচোন। কথা এটাৰ কাৰণে মই ফোন কৰিছিলোঁ। কো আজি ফুটবল খেলিব যাবি নিকি?
উ, ক'ত?
হেৰিয়া এইটো কি বুলি কয়, ফিল্ডত খেলিব যাম বুলি ভাবিছিল আমাৰ পথাৰগৈৰিত।
কোন খন ফিল্ডত যাবি বা?
কোনখন ফিল্ডৰ মানে এই যে - ফিল্ডৰ গুৰিত যে মাটিখন্দা।
উম।
তাতে ফুটবল খেলিব যাম বুলি যাবি নেকি ফুটবল খেলিব - যাম তাৰপিছত ফুটবল খেলি পেলাই, তাৰপিছত আমি এনে পুখুৰী এটা আছে তাতে সাঁতুৰিব যাম বুলি ভাবিছিলোঁ।
অ', যাব পাৰি।
অ', যাওঁ যদি ব'ল।
অ', কেইটামানত যাবি?
কেইটামানত মানে চাৰিটামানত।
অ', হ'ব আহিবি আমাৰ ঘৰলৈ এ
অ', সাঁতুৰি কৰি দুইটাই মানে - তাতে তাৰমানে সাঁতুৰি কৰি ঘূৰিব এনেই ওলাই যাম বুলি ভাবিছিলোঁ।
উম।
উম যাবি নেকি?
পাৰি কেইটামান বজাত যাবি এনেই টাইমটো?
টাইমটো চাৰিটা মানতে যাম বুইছ। আৰু তহঁতৰ হেৰি আৰু কথা এটা শুনিব লগীয়া আছিলে, তহঁতৰ এই লোকেল মুৰ্গী আছে নেকি?
আমাৰ লোকেল মুৰ্গী নাই ন, ঘৰৰ ওচৰ ফালে আছে চাগৈ কাৰবাক সুধিব লাগিব।
অ', ঘৰৰ ওচৰত পিনে তে, মোক মানে দছটামান লাগিছিলে।
অ', লাগিছিলে ন, কিমান কেজি ওজনৰ লাগে বা?
কিমান কেজি মানে আমাৰ এই - বাৰ্থডে এটা আছিলে বাৰ্থডেটো মানে আমাৰ এ আমাৰ পৰিয়ালৰ মানুহে মানে বয়লাৰ, চয়লাৰ এনেকে নেখায়।
উম।
তাকে লোকেল মুৰ্গী খাই যে, তাকে লোকেল মুৰ্গী লাগিব চাৰি, পাঁচ - ছয় কেজি মান লাগিব তাকে তই সোধ চোন কবাক আছে -
অ', মই সুধি পেলাই দেৰিকৈ ক'ম দে তোক।
দেৰিকৈ মানে তই সুধি পেলাই মোক সোনকালে জনাবি বাৰ্থডে মানে কাইলৈ না। সে সে সেইটো কাৰণে কৈছো।
ত‌ই যাবি?
অ।
কোনটো জেগাত যাবি সেইটো ক'চোন। এ কি হ'লে এ, এয়া।